কি কৰি আছ
কি কৰিম নো ঘৰতে বহি আছো।
হয় নেকি
উম খবৰ ভালেই আছে আজি বহুত আমনি লাগি গৈছে আৰু কি কৰিবা গোটত সোমাই।
হয় নেকি
উম আমনি লাগি গৈছে, উম ব্যায়াম কৰিলো। পৰখি দিনাখনে কৰিলো কালি কৰিলো আজি কৰিলো গোটৰ মানুহ খিনি গোট খোৱাবই নোৱাৰা।
মামাই দি কৰিব দিছে
উম এ গোটত সোমাই লৈ এইফালে বহুত জোত হৈছে বুজিছ এতিয়া মানে নকৰিলেও নহয় কৰিব লাগে এতিয়া মানে মানুহ কেইজনীকও গোট খুৱাব নোৱাৰো মাটি মানে কিমান গোটাম আৰু মানুহ এইটো মানে কোনো হেৰি নাইকিয়া হৈ যায় আৰু গম পাইছে না
হয় নেকি গোট মানুহ গোট খাওতে সম্ভৱ এবেলা লাগে
লাগে লাগে এতিয়া সাতটা সাতটাৰ পৰা আঠটা লৈ আঠটাৰ পৰা নটা লৈ এনেকে হেৰি কৰিব লাগে এতিয়া কি কৰিম উপাই নাই গোটাবই লাগিব আৰু আঠটা বাজি পৰা ৰাস্তা আৰু সেইখিনি সময় পৰা নিদিলে আৰু
হয় নেকি ক আকৌ হে হেৰি বায়াম টাইমো বান্ধি দিছে নি
অ অ আঠটামান বজাৰ পৰা মানে শেষ কৰিবই লাগিব হেৰি কৰিব নোৱাৰে আও
তোৰ মাইকী মানুহৰ কাম কৰি ওলাবৰ কাৰণে বৰ অসুবিধা হয়।
অহ
আঠটা বজাত কাম গৈ মটা মানুহ সেইখিনি সময়ত যোৱা সময় হয় ৰন্ধা- বঢ়া
হয় সেইখিনি সময়ত বৰ দিগদাৰ হয় মানে এতিয়া মানে কিমান কি কৰিবা আৰু এতিয়া দিগদাৰ হ'লেও মানে কৰিবই লাগিব চৰকাৰ আইন যেতিয়া
হয় নেকি এতিয়া মোক আগতে সকলো যোনে - যোনে আগতে সোমাব দিয়া নাছিল । এতিয়া নোসোমাও বুলিয়ে আছিলো, এতিয়া মানে এ গোটৰ পইচা-চইচা নহলে একো কাম আগ নাবাঢ়ে আৰু ঘৰ এটা বনাব লাগে এতিয়া আত্মসহায়ক গোটত থাকিলে বোলে সুতটো কম হয় সেইটো কাৰণে মই সোমাম বুলি ভাবিছিলোঁং এইবা সোমাব পাৰিম নেকি?
পাৰিব, আপুনি হেৰি কৰিব নহ'লে, যেতিয়া সোমাই আপুনি কথাটো পাতি ল'ব ।
হয় নেকি, এতিয়া তুমি বোলে চেক্ৰেটেৰী না সভাপতি! অ' এতিয়া তুমিয়ে কথাটো সুধি দিবাচোন ।
অ হ'ব, আপুনি সোমাব নেকি?
সোমালে, সোমালে আকৌ কিবা ফিজ চিজ দিবা লাগিব, দিব লাগে নেকি?
প্ৰথম সোমালে ফিচ-চিচ দিব লাগিব, মানে এতিয়া, ধৰ নতুন আৰম্ভণি হওঁতে কাগজ-পত্ৰ কৰিব লাগিব, আপোনাৰ বেংক একাউণ্ট বেংক একাউণ্ট, চেকাউণ্ট কিবা খিনি এইবিলাক বহুত, বহুত
বেংক একাউণ্ট হেৰি, লোৱা, বেং একা কাৰণ এতিয়া গ্ৰামীণও আছে। ষ্টেট বেংকৰও আছে ।
অ' যিখন আপোনাৰ চলাচল হয়, আধাৰ কাৰ্ডৰ লগত
অ' আধাৰ কাৰ্ডৰ লগত লিংক আছে বাৰু । হেৰি মোৰ আ অ'হ হেৰিখন। এ লখিমী বেংকৰ সেইখন
অ' হয়! হয়! সেইখনো হ'ব। যিখনে লিংক আছে, হয়।
অ'।
আপুনি, আপুনি চলাব পাৰিলেই হ'ল আৰু এতিয়া আপোনাৰ গোট
এতিয়া সপ্তাহি মানে সপ্তাহ, সপ্তাহিক কি পইচা দিব লাগে? থাকে নেকি?
সপ্তাহি মানে, বিশ টকাকে সঞ্চয় কৰোঁ আমি। বিছ, বিছ বিছ টকাকে ধৰক, প্ৰত্যেক সপ্তাহে মানে, আমি পিছবেলাই হওঁক, আগবেলাই হওঁক, এটা টাইম বান্ধি লওঁ। বান্ধি লৈ পেলাই মানে সে খিনি হেৰি কৰোঁ, কৰি লৈ পেলাই বেংকত মানে
এটা টাইম ল'লে মানে ভাল। এটা টাইম ল'লে ভাল আৰু। সদায় সেইটো টাইমত, ফ্ৰী হ'ব।
মানে আমি ৰাতিপুৱা নটা বাজিব পা, আমি ৰাতি
হেৰি সনচন সঞ্চয় কৰিলে হেৰি কৰিবা দেওবাৰে ল'বা দেওবাৰে ললে মানে ভাল হয়
দেওবাৰে আছে। দেওবাৰ থাকিলে মানে আমাৰ অকণমান অসুবিধা হয় মানে পইচাটো জমা কৰি লৈ আমি অফিচত জমা দিব লাগে আমাৰ একানত অফিচ পিছত যেতিয়া জমা দিওঁ পইচা টো তেতিয়া মানে হেৰিটো বাঢ়ি যায় আৰু।
অ সুতটো তেতিয়া বাঢ়ি যায়, খ সোতে পায় এতিয়া বোলে বেলেগ গোটৰ। শুনিছো হেৰি ছয় লাখকে টকা পাইছেো বুলি
হয় ছয় লাখ আমি ছয় লাখ পোৱা নাই আমি দুই লাখ টকা পাইছিলো এইবাৰ এইটো ভুটৰবাৰ দিছে সেইখিনি ছয় লাখ টকা দি পেলাই আমি ধৰা হেৰি কৰিলো আৰু সেইটো চলালো সেইটো আমাৰ গোট শেষ হ'ল এতিয়া আকৌ পঞ্চ হাজ টকা ললো আমি আমি ভিয় পৰা সেই পঞ্চাছ হাজাৰ টকাটো শেষ কৰি দিলোঁ এতিয়া মানে। আকৌ বাইদেউহেঁতে কৈ আছে। তে আপোনালোকৰ যদি লোন লয় তেনেহলে
ম ল'ব লাগিব মানে এতিয়া গোটত সোমালেহে লব পাৰিম নাই এনেই তোমালোকৰ ভাগৰ পৰা দিবা নেকি? দুজনী মানে নলৰা চাই
মানে মোৰ ভাগৰ পৰা দিব পাৰো সেনেকে নিদিলে মানে কি জানা মানুহখিনি আজিকালি বিশ্বাস কৰিব কাৰণে নোৱাৰ না যিকোনো মানুহক কথা বতৰা লৈ মিলিব লাগিব তেতিয়া পইচা। চাটো দিব আপোনাৰ নিচিনা মানুহক দিব। স কাৰণে ভয় নালাগে বাৰু আপুনি যে চলিব
অ মই ভাবিছিলো কি তোমাৰ পৰা তোমাৰ খিনি লম। আৰু তোমাৰ লগৰ কোনোবা ভাল বিশ্বাসী মানুহ আছে যদি।
অ উম আজিকালি আজিকালি নোৱাৰে সেনেকুৱা মানুহ বহুত আঁ চব মানুহে খালি কৈয়ে আছে।
সচাৰ লগত বহুত উ হেৰি আৰু হলও বিশ্বাস নোহোৱা নিচিনা এতিয়া মানে আৰু
হয় এতিয়া মানুহ যিকোনো মানুহক বিশ্বাস কৰিবই নোৱাৰে
ব কাৰণে ভয় খায় আৰু ঠিকে আছে বাৰু সেনেকে যদি নিদিয়ে সেনেকে যদি নিদিয়ে বাৰু মই লগকে সোমাম এতিয়া আধাৰ কাৰ্ড আৰু পান কাৰড ভোটৰ আইড বেংক পছবুক লাগিব
অ আপোনাৰ ফটো লাগিব আৰু জইন কৰোতে পইচা কেইটামান দৰকাৰ হ'ব মানে এইটো অফিচৰ লগত কানেকশ্যন কৰিব লাগিবতটো আৰু ভিয়ত ভিঅ'ৰ লগতো কানেকশ্যন কৰিব লাগিব পইচা কেইটামান যাব আপোনাৰ প্ৰথম আৰম্ভণিত তাৰ পাছত যেতিয়া আপোনাৰ পইচা নাযায় আও হ এতিয়া আমা আমি এতিয়া সোমালো প্ৰথমতে পইচা পইচা পাই খৰচ কৰি পোন্ধৰ ষোল্লশ মান টকা দি সোমালো এতিয়া সোমাই আকৌ মই এতিয়া পালো দহ হাজাৰ টকা পালো আকৌ এইফালে বা বা ধৰ আমি তেৰ জনী মানুহ অ পালো অ পঁচিশ হোজাৰ দিবৰ কাৰণে। টো এইটো ব্যায়ামটো কৰি থাকিব দিছে অনলাইন কৰি পেলাই সেইটোতো।
ব্যায়াম কৰাটো ব্যায়াম কৰাটো ভাল কথা দিয়া বেয়া কথা নহয় সেইটো এনেই। নতুন সময় নাপায় এতিয়া মামাই ব্যায়াম। কৰিব দিছে বুলি আৰু এতিয়াতো আৰু কৰিবই লাগিব পঁচিশ হোজাৰ টকা লব। ঘৰে মানে। চব মাইকী মানুহ বিলাকে কাম বন পেলাই থৈ আহি।
অঁ আগতে ব্যায়াম কি ভৰিখন দাঙিবও নোজানো।
আছেঁ।
জব কাৰ্ডৰ কাম আপোনাৰ জব কাৰ্ড আ। ছে।
আছে জব কাৰ্ড আছে মই সময় নাপাওঁ যে। সেই মানুহজনে গৈ আছে ফটো মাৰিব ।লাগে আকৌ ন আগবেলা আগবেলাও ফটো মাৰিব লাগে আবেলি সময়তো ফটো মাৰিব লাগে। এই বহুত দিগদাৰ কাম প্ৰতি। হৈ যায়। মতা মানুহ এইবাৰ কৈছে এ নাযাওঁ আও।
নাই মাৰি থাকক মাৰি থাকক হেৰিতেওঁতো আৰু কিবা এটা নহয় কিবা
নহয় মাইকী মানুহ মাৰিব লগা হলে ভাল বহুত সময় ঘৰৰ কাম খিনি অকণমান দেৰি হোৱাৰ কথা নাই। ম মতা মানুহ ওলাই যায় এতিয়া এফালে ওলাই যায় পঞ্চাশ টকাৰ লগতে দিনতটো এনেই হেৰি সময়টো নষ্ট হৈ যায় না।
হয়। এতিয়া সেনেকে নকৰিলে যে নহয় আক দিবই লাগিব। জব কাৰ্ড খনো আৰু যিকোনো কামে বনাই, আমাৰো আৰু বাহিৰা সুবিধা খাই সুবিধা একয়ে নেপাও।ঘৰ নাই আমাৰ ঘৰত দুবাৰ তিনিবাৰ নাম আহিছে যিহতে কৰিলো এ
অঁ আমাৰ আমা জিৰ টেগ কৰিছে এতিয়া আহিব আহিব কৈ কিন্তু অহা নাই আগতেও আহিছিল। এতিয়া আমাৰ তাৰপিছত আমাৰ নামটোৱে কটা গ'ল। তোমালো কওঁ কটা গ'ল
অঁ আমাৰও কটা গৈছে, দুবাৰ কটা গৈছে, এবাৰ অহাৰ কথা। কৈছে যিওঁতেক কৈ লৈ গৈছে। কি হয় নাজানো আৰু? বাকী আমাৰ লগৰ যিমান মানুহ আছে চবৰে আহিল, আমাৰহে অহা নাই।
আমাৰ এইখিনিখনতো হেৰি, আমাৰ নামটো আহিছিল, আহিল কি হ'ল তাৰপিছত কৈছে আমাৰ ৱাৰ্ডটোতে আমাৰ আমাৰ গাঁওখনত চাৰিঘৰ মান মানুহৰ নাম নাই বাকী চবয়ে পালে আমিহে নাপালো।
হয় হয়।
আহিব বুলি কৈছে এতিয়া কি হয়?
দে। কিনো কৰিবা আহিলে আহিব! নাহিলে নাই আ। চৰকাৰে যেতিয়া ভাল পাব তেতিয়া দিব আৰু, যেতিয়া ভাল নোপায় নিদিয়ে নাই আৰু।
বনাই ল'ম আও। সে বুলি ভাবিছিলো, তোমালোকৰ ভাল সচ নহয় আ তোমালোকৰ ল'ৰা ছোৱালী কেইটাও কাম কৰিব পাৰিব এতিয়া আমাৰ আকৌ
কাম কৰিব পাৰিলেও মানে দিগদাৰ আছেতো ইমান মানে মানে ল'ৰাকেইটা চালো চৰিত্ৰ ন, সিহঁতৰ মোবাইলৰ ৰিচাৰ্জ ভৰাব লাগে এ আজি মোবাইলটো আমাৰ বেয়া হৈছে ছে অমোক কৰিব লাগে এ নানন ধৰণৰ তাহানো মানে হেৰি ওলাই থাকে কি কৰিবা এতিয়া মতা মানুহজনে কাম কৰিলে যিকেইটা পায় আৰু সেইকেইটাই আৱ মতা মানুহে গৰু দিনে কৰি দিনে খোৱা
যেনেবা দুজনীয়ে কাম কৰিব পাৰা হৈছে আৱ কোম্পানী কাম কৰি আছে সে দুজনী আৰু সৰুজনীয়ে পঢ়ি আছে।
অ
এতিয়া আকৌ পৰীক্ষা চলি আছে এতিয়া
ডাঙৰ ল'ৰাটোতো একেবাৰে বুৰ্বকে ইমান কাম বন কৰিব নোৱাৰে আৰু সৰু ল'ৰা টো অলপ চালাক এইবা মানে মেট্ৰিক দিছিলে মেট্ৰিক টো বেয়া কৰিলে
অলপ যদি ই অকমান চালাক চৰিত্ৰৰ নহয় হেৰি কৰিবা ডক্তৰক দেখুৱাই কিবা ঔষধ চৌষদ খুৱাই নেকি
অ মানে অকমান তাৰ কাণৰ কাণৰ প্ৰব্লেম আছে যে কাণৰ কাৰণে মানে অকমান হেৰি হয় এ কিমান বেমাৰ বি বিঘিনি মানে ল'ৰা ছোৱালীকেইটা ভালেই নহয় হয় এই মাজতে বেমাৰ হৈছিলে এতিয়া অলপ ভাল হৈছে আৰু মই বোলো অলপ ৰে লোৱা আৰু ৰেষ্ট লৈ পেলাই। তেতিয়া কাম বন কৰিবা।
অ ৰেচ লওক যদি অকমান কম কম যদি অকমান কম। জুই সেই কৰিবা কাম বন অলপমান কমা। কৰিব দিবা তেতিয়া মানে
নাই কাম বন কৰিব দিয়াই নাই এতিয়া দেহ দেহাতো বহুত কমজুৰি মানুহতো অকনমান মানে দুৰ্বলৰ টাইপ। পৰ দে চিকিৎসা কৰি আছোঁ। ভিটামিন ফাইল চেল আনিছোঁ। এইখিনি খাই লৈ চাই লওঁ আহ তাৰ পাছতে কি হয় হ'ব আৰু
অ এতিয়া হ'ব দিয়া ৰাখিছো।
অ হ'ব ৰাখক